হেল্ল'
হেল্ল'
হেল্ল'
অ কোৱা
কি খবৰ
ভালেই তোমাৰ
মোৰো ভালেই আজৰি আছিলো ভাবিলো কল এটাকে কৰো
অ ভালেই কৰিলা মই শুই আছো তুমি কি কৰিছা
এয়া মইও এনেই বহি আছো উম, ভাত পানী বনাইছা নাই?
অ বনাইছে তোমালোকৰ
আমাৰো বনাইছে কিহে বনাইছে তোমালোকৰ অ আমাৰ আকৌ আজি কলডিলৰ সৈতে পাৰ মাংসৰ জলকীয়া বনাইছে
অ হয় নেকি এ আঞ্জাটোৰ কথা বহুত শুনি আছিলো খাই পোৱা নাই আজিলৈকে কেনেকেনো বনাই
এই কলডিলৰ সৈতে পাৰ মাংসৰ জালুক কি কথা সুধিছা
অ হয়
আমাৰ ঘৰত প্ৰায়ে এইখন আঞ্জা বনাই মানে কলডিলৰ সৈতে পাৰ মাংসটো বনোৱা হয় জালুক দি প্ৰথমতে কলডিলটো মিহি মিহি কে কাটি ল'ব লাগে তাৰ পিছত পাৰ মাংসখিনি সৰু সৰুকে কাটি লৈ পেলাই কলডিলৰ লগত পাৰ মাংস ভাজি থাকোতে জালুক দিয়া হয় আমাৰ মানে ঘৰত বহুত ল প্ৰেচাৰ আছে বহুত মানুহৰে সেইকাৰণে মানে আমি প্ৰায়ে এই পাৰ মাংসৰ জলুকদিয়াটো খাওঁ এদিন আহিবা আমাৰ ঘৰলে
অ যাব লাগিব পাৰ মাংস আৰু কলদিল তোৰ দেহৰ কাৰণে বহুত ভাল
তাকে ল' প্ৰেচাৰ হলে আৰু বেছি ভাল উম ল' প্ৰেচাৰত মানে পাৰ মাংসটো আৰু কলডিলটো খালে এনেইও অলপ ভাল পোৱা যায় ন তাকে। হেল্ল' হেল্লও শুনিছানে হেল্ল'।